হেল্ল'ম কোৱা। মই তোমাৰ এয়া এতিয়া গাতটো ধুই আহি পেলাই এতিয়া বহিছো।
অ কি পুখুৰীতে ধূলা নে
কি কি
পুখুৰীতে দিলা গৈ নে?
এহ নহয়‌ থেইত মই তেতিয়া এতিয়া তেতিয়া ধুলোঁগৈ এতিয়া মই গাটো ধুই আহি পেলাই বহিছোঁ মানে। সেই পুখুৰীত এতিয়া ধুবাগৈ নেকি আৰু এতিয়া পুখুৰীত ধোৱা টাইম নাই পুখুৰীত ধুলে জখিনীয়ে নিব। অহ, বুজিছো বুজিছো মানে এতিয়া বোলো এই পুখুৰীত নামিলে জখিনিয়ে ধৰিব। সেইটো কাৰণে যোৱা নাই।
উম।
বাকী কোৱা চাহ-তাহ খালা?
চাহ-তাহ খোৱা নাই মই স্কুটিখনলৈ ওলাই গৈছিলো এইফালে তাৰপিছত আহিছোহে অলপ আগতে।
উ'ম চাহ তাহ মানে খাবাহে মানে নেকি?
খাম হে আও
উ গৰমত চাহ খাবা, কলিং আনি ল কলডিঙৰ লগত খোৱা ধুনীয়াকে।
মৰ্ণিঙৰ এই সন্ধিয়া টাইমতো অকণ চাহ অকণ খালে ভাল লাগে আৰু।
ঔ মানে মনটো পুৰা ফ্ৰেছ হৈ যায় আও? মনটো মানে পুৰা ফ্ৰেছ।
ইয়েচ গাখীৰ চাহ এটা মানে ইমান খাইথাকিব বেয়া পাওঁ, লাল চাহটো খাওঁ আৰু অকমান।
এই লাল চাহটো খাবলৈ মানে মোৰ বেছিকে মন যায় তোমাৰ ঠাণ্ডা দিনত, গৰম দিনত মানে মই বহুত বেয়া পাওঁ ঘৃণা কৌ মানে এইটো বস্তু। নাই নাই মই তোমাৰ মানে ঠাণ্ডা কেইদিনত লাল চাহ পুৰা খাওঁ তোমাৰ ৰাতিপুৱাও খাওঁ, আবেলিও খাওঁ, ৰাতিও খাওঁ, মানে সন্ধিয়া খাওঁ কিন্তু গৰমৰ দিন আহিলে মই চাহটো নাখাওঁ মানে।
অ'হ।
মানে একেবাৰে বহুত বেয়া পা মানে তোমাৰ চাহকন যদি গৰমে গৰমে কিবা পৰি গ'ল মোৰ মানে পেট জ্বলি যাওঁ। ঘৰতে আছো আৰু কত যাবা।
অ'হ।
যাম চাগে, অকণমান পাছত যাম ফাষ্টফুড খাবলৈ ওলাই যাম।
অ, অ ফাচফুড খালে ভাল নেকি? চাহ খালে বাৰুতে গৰম ভাল ভাল অহ।
মানে হেল্ডি বস্তুবিলাক খাব লাগে তোমাৰ যেনেকা ফাষ্ট ফুডলৈ মানে নাই, নাই, নাই, নাই, নাই এয়া মানে তোমাৰ এয়া খালে ভাল এয়া বস্তু বিলাক মানে খাব লাগে। হুও।
উম, উম ভাল একো বস্তুৱে নহয়।
উহ। এই নাই, নাই, ফাষ্ট ফুড বেয়া, বেয়া মই মানে তোমাৰ এই এনেই বহুত দিনৰ মই খোৱা নাই, যে খাব যাওঁ এনেই।
ঠাকলাই আকৌ আহিম। মানে বহুত দিন হ'ল খোৱাই নাই, তেওঁ খামগে আও। কি কৰিব আউ।
তোমাকে তোমাকে মই কল কৰি থাকিম হা কাইলৈলৈকে, তুমি কৰিব নালাগে, তুমি কৰিবা।
আহ', অ'। মো এইটো নিউ নাম্বাৰ যে আকৌ নিউ নাম্বাৰ লৈ ললোঁ তোমাৰ মানে মোৰ সেইটো ওৱান এইটি মিনিট কমপ্লিট।
থাকিবা ন?
মই তোমাৰ মানে এ। সেইটো নাম্বাৰ মোৰ ওৱান এটটি মিনিট কমপ্লিট হয় গ'ল।
অ'হ।
তাৰপিছত এইটো আকৌ নিওঁ।
অ হয়তো কৰিব পাৰিবা।
মানে সেইটোত তোমাৰ সেইটো এক্সট্ৰা এইটোতো এক্সট্ৰা। বুজা নাই অথনি মই তোমাক তোমাক মই বেলেগ এটা নাম্বাৰ দিছিলোঁ।
উম উম
ধ্ৰুৰ্ব দাস বুলি আহিছিলে।
অ',
এইটো তোমাৰ মানে‌,
জিম তোমাৰ পিনে সেইটো।
জিম জিম মই বাকী কোৱা ঘৰত এতিয়া চবে চাহ তাহ খালে নে অকল তুমি খালানে তুমি খোৱাই নাই বাৰু কিন্তু ঘৰৰ মানুহে খালে নাই?
মই মানে মই প্ৰায় মানে ওচৰৰ মানুহক গাখীৰ চাহ বনাইছিলে মানে সিহঁতৰ ঘৰত আছিলোঁ অকনমান টাইম তাৰপিছত তাত খাব দিছিলে মই নাখালো গাখীৰ চাহ বেয়া পাওঁ।
অ', তুমি এনে গাখীৰ গেছ কৰে নে কি?
উম মোৰ গেছৰ পব্লেম‌।
গেছৰ প্ৰব্লেম হলে ব বেয়া অকমান দেই কিয় কওঁ,
এ আমাৰ মানে ধৰি লোৱা মাৰো দেই বহুত গেছ বহুত গেছ যেতিয়া গেছ হ'ব মাথা বিষত উঠিব নোৱাৰে। পেটৰ বিষত
চবৰে অ', মোৰ অ' মোৰ পেটৰ বিষ হয়।
উম মই সেয়া নাজানো বাৰু মানে মোৰ
গেছৰ বেজি লৈছিলো এতিয়া অলপ কমিছে গেছৰ - বেজি লৈছিলোঁ যে তেতিয়া পা অলপ কমিছে বাৰু
অ', তোমাৰ মই এইটো মোৰ বাৰু মোৰ গেছ নাই বাৰু কিন্তু মাৰ বহুত গেছ দেই মানিব লাগিব মই এইটো কথা
হয় নেকি?
মাৰ তোমাৰ বহুত গেছ বা মই মাকহে দেখিছোঁ তেনেকুৱা। মানে এতিয়া তোমালোকক মই দেখা নাইতো সেইটোৱে, এই কিন্তু মানে মাক দেখিছো যে মা কেনেকুৱা হয় যে এ মাথা বিষ পেটৰ বিষ একে শুব উঠিব নোৱাৰে কিবা কিবি আৰু মানে
অ',
মানে আউ‌ সেই তাৰপিছত এই বাকী এতিয়া তুমি কি ক ক'বালৈ ওলাই গৈছিলা নেকি?
অ', গৈছিলে দেৱীসিং ঘাটৰ ওচৰত।
দেৱী সিং ঘাট এই বহিব মজা হৈছিল চাগে ন সেইখন জেগাত?
নাই মই সোমাই যোৱা নাই মানে সেই ৰাস্তা মুখ মুখত গৈছিলোঁ হেৰি দোকান এখনত গৈছিলোঁ সোমাই যোৱা নাই তালে।
অ', সোমাই যোৱা নাই?
নাই যোৱা।
তাত মানে তুমি আবেলি টাইমত বহি থাকিবলৈ মজাই বেলেগ হ'ব ঐ।
ভা জাম জাম কে আছোঁ যোৱাই নাই।
মই তোমাৰ মই যোৱা নাই দেই মই কেতিয়া গৈছিলোঁ ক'বলৈ গ'লে।
যোৱা পাঁচ তাৰিখে গ'লো তাৰ পাছত যোৱা নাই আউ তেতিয়াই যোৱা।
অ',
মানে তাত মানে বহি ভাল লাগে আবেলি টাইমত হ'লেও একে ধুনীয়া বতাহ মাৰি থাকিব।
একে মানে ধুনীয়া আৰু জাগাটো।
অ',
এইটো সেইটো জাগাও ভাল আকৌ ৰুদ্ৰ পথতো ভাল দেই।
অ', ৰুদ্ৰপথটো ভাল উম
মানে এতিয়া আমাৰ গাঁওত তাৰ মানে আমাৰ গাঁওহে আছে আমাৰ মানে তেজপুৰ চহৰখনত চাবলগীয়া বহুত জাগা আছে। তুমি এনে তোমাৰ ঘৰ এতিয়া তেজপুৰ গৈছে ইয়াত হয়নে
হেল্ল উম।
তুম তুমি এতিয়া মই এনে কথা এটা সুধিলে ক'ব পাৰিবানে?
কোৱা?
আমাৰ অসমত অকল চাৰিখন মানে আছে। চাৰিখনৰ ভিতৰত আমাৰ তেজপুৰত এখন আছে। কি?
অগ্নিগড়।
কোৱা?
তেজপুৰ ভিতৰত এখন আছে অগ্নিগড়।
ত
হেল্ল'
কব পাৰিবা? আমাৰ বোলোঁ অ বোলোঁ আমাৰ অসমত অকল চাৰিখন আছে কিন্তু আমাৰ তেজপুৰ পুৰত অকল এখন আছে কি?
তেজপুৰত এখন আছে কি কি জেগা মানে ঠাই?
ঠাই মানে তোমাৰ ঘূৰা ফুৰাওঁ নহ'বও পাৰে। মানে ঘূৰা ফুৰাওঁ হ'ব পাৰে লগত আকৌ কিবা বেলেগো হ'ব পাৰে মানে উম
তুমি জানা মানে আমাৰ দেৰি কৈ দিলে চিনি পাবা কিন্তু মই মানে তোমাক সুধিছোঁ আৰু।
কোৱাচোন কোৱা কৈ দিয়া।
মেণ্টেল হস্পিটেল।
অহ
তুমি নিজে কোৱা আমাৰ ইয়াত ক'ৰবাত আছে তেজপুৰৰ বাদে অসমত অকল চাৰিখন নে চাৰিখন নে পাঁচখন আছে তাৰ ভিতৰত আমাৰ তেজপুৰত অকল এখন আছে। এইটো সুধিলে বহুতেই নোৱাৰে মই এইটো কাৰণে সুধোঁ আৰু মানে চাওঁ সুধি পেলাই।
হয়
এনেই অগ্নিগড় চগ্নিগড় বহুত আছে কিন্তু।
অ উম অগ্নিগড় নতুনকে বনোৱা পৰা গৈছা নে নাই?
নাই নাই যোৱাই নাই অ ঐ জাগাটো বোলে একে ধুনীয়া হৈ গ'ল ন।
অহ।
মই যোৱাই নাই সেই মই তোমাৰ টাইমেই পোৱা নাই যে যাবলে।
উম।
ঘৰতে থাকিয়ে মানে ঘৰতে আৰু মোবাইল চাই চাই চাই টাইমেই নোপোৱা হ'লোঁ।
উম।
তাকেই এতিয়া কি কৰিবা আৰু হা হা।
তোমাৰ মোবাইলটো কি হয় নো?
মোৰ মোবাইলটো চেমচাং। কিয়? বহুত বহুত হেঙাই হে কি ক'বা বহুত।
উম উম লোৱা দিন হৈছে মানে।
ফাইভ জিও নহয় সেই ফ'ৰ জি বহুত দুখীয়া মানুহ আমি।
ইচ নিজে নিজে ঘটি পেলাই ল'বা।
নিজে ঘটি পেলাই মানে এতিয়াতো বৰ্তমান নহয় তোমাৰ সেইটো ভৱিষ্যতৰ কথা মই এতিয়া ক'ব নোৱাৰিম কিন্তু মানে আমি দুখীয়া।
আমিও তেনেকুৱাই মধ্যমীয়া।
মধ্যমীয়াটো আমিও মানে এতিয়া এইটো এইটো ক'ব লাগিব ন দুখীয়া বুলি তেতিয়া মানে এনেকোৱা লাগিব যে অ নিজকে মানে সেইটো কৰা অ কিবা এটা কৰা বুলি।
উম উম হুহ।
সেইকাণে কৈ থাকো আও নিজেই যে কি কৰিম আও এতিয়া কৰিবলে একোৱেই নাই বেকাৰ মানুহ মই এতিয়াতো আও কি অফ আছে কলেজেই যাম কলেজৰ এতিয়া পইচা আকৌ দিয়ে নাই তোমাৰ বাবু আঁচনি কিমানকে সোমায়। হাজাৰ টকাকো সোমাই যদি হাজাৰ টকাকো সোমালেতো ভা ভালেই বাও।
পোৱা নোপোৱা একেই মানে কিমান জানা তোমাৰ তাত তিনিচ তিনিমাহ মাহ চাৰিমাহ এটা পাবা বা পাঁচ মাহ এটা পাবা তাছত নাই নাই নাই নাই আকৌ এগেইন নিও কে ফৰ্ম ফিল আপ হব একে অক্টোবৰৰ পাহে দিব।
কি কোৱা মো মানে আমা সেয়া এ হ'ব। মই তোমাৰ তেতিয়াহলে ঈছা ঈছানোদৈ ঈছানোদৈটো পাব লাগিব দেই। ঈছানোদৈত
অ কৰিবা অক্টোবৰত ওলাব নি অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল
ই ঈছানোদৈতো তোমাৰ এয়া কলেজৰ ফালৰ পৰাই ক'ব ন কেতিয়া ফৰ্ম ফিল আপ কৰিব লাগে নে আমি অনলাইন কৰিব লাগিব।
অনলাইন কৰিব লাগিব।
মই পাম নে?
পাবা চাগে পাৰ্চেণ্টিচৰ লগত ক
ছেভেণ্টি এইট ছেভেণ্টি এইট পাম।
ছেভেণ্টি ফাইভ পা কৰে নেকি ন।
উম চেভেণ্টি এইট মোৰ পামনে নাই বও আকৌ তোমাৰ কাটফ মাৰে বোলে কিবা।
কাটফ মাৰে নহয় অ সেইটোৱে সুধি কৰি চাবাচোন।
অ কৰি চাম। এইয়া মানে আজি এইবাৰ মানে তোমাৰ ছেকেনিয়ত বহুতৰ ৰিজাল্ট বহুত ভাল হৈছে বহুত।
অ ঐ তুমি হেৰি এই হাইচ বিহংগৈ হাই ছেকেণ্ডেৰীত পঢ়িছিলা ন।
অ তুমি কেনেকে গম পোৱা।
গম নাপাও মই সুধিছো তোমাৰ তাতেই ঘৰ সেইকাণে সুধিছো ন তাতে পঢ়িছা চাগে।
বা আন্টাছ মাৰিলেও মানুহে ইমান আন্টাছ মায়িব নোৱায় মইতো এতিয়া সৌ পা ময়ত মই তোমাৰ এতিয়া ম
সেটোৱে সেটো কাৰণে বেছি ভাল হয় দিয়া।
ভালটো হয় ধেয়ি ভাল হয় মই মই তাত পঢ়া নাই নহয়। মই তাত তোমাৰ চেন্তাৰহে পৰিছে। মই তোমাৰ শংকৰদেৱত পঢ়িছো অ মই শংকৰদেৱ।
অ
এ শ্ৰীমন্ত শং কৰদেৱ জাতীয় বিদ্যা
এনেই তাত পঢ়া খিনি সুবিধা হয়।
এ বহুত সুবিধা বে আমাৰ তোমাৰ যিমানখিনি আমাক নিশিকায় সিহঁতক যে- মই তোমাক মই কৈছো ঐ দি যায় সেই নকল বিলাক দি যায়
অন স্কুললে হেল্ল'
নকলবিলাক যে হাতত দি যায়হি বোলো নকলবিলাক বোলো হাতত দি যায়হি লিখিবৰ কাৰণে
দিবও পাৰে কি ঠিক
আমাৰ আমাৰ নিদিয়ে আমাক ইমান ছাৰক যে হাতে ভৰিয়ে ধৰিছো বোলো ছাৰ দিয়ক ছাৰে কয় বোলে তোহঁত পকেট চেকিং কৰিম। আমাৰ যে দুবাৰ দুবাৰকৈ চেক কৰিছে। আমাক দুবাৰ দুবাৰকৈ কি কওঁ আমাৰ স্কুলখনক অকণ বেয়া পায়তো। কোৱা আমাৰ স্কুলখন অকণ বেয়া কয় যে সেইকাণে মানে অকণ কিয়?
অ কোৱা মই এইফেলি একো নাই।
অ অ মই ভাবিছো তুমি আৰু কিবা ক'ম বুলি ভাবিছা নেকি তোমাৰ আকৌ তোমাৰ আকৌ কোনোবা আকৌ এই মা দেউতা আকৌ কোনোবা ইয়াত তোমাৰ কা এই মাষ্টৰ মাষ্টৰনী নেকি
নহয়
নহয় আকৌ কওঁতে আকৌ ম মই এনেকুৱা লাগিল যে কওঁতে এনেকুৱা লাগিল বোলো কিবা বোলো বকিবহে নেকি তেনেকুৱা লাগে মই ভাবিছোঁ তুমি ক'ত পঢ়া
সেই মই কি ক'ত পঢ়া তেজপুৰ কলেজ
তেজপুৰ নহয় নহয় তোমাৰ হায়াৰ ছেকেণ্ডেৰী তোমাৰ টেন মেট্ৰিক
মই পঢ়িছিলো তোমাৰ হেৰি বেচেৰি হাই ছেকেণ্ডৰীত
আকৌ চেকখন এই এইটো বেছিৰি মাজত ন